হেল্ল'।
হেল্ল' অ শুনা পাইছানে বাৰু?
অ অ শুনি আছোঁ মই।
অ শুনিছোঁ শুনিছোঁ। কি কৰি আছা?
মই তোমাৰ এনেই অলপ ৰাস্তালৈকে ওলাই আহিছোঁ। তুমি কি কৰিছা?
অ মই এই এনেই বহি আছোঁ আগফালে ধুনীয়াকে বতাহ মাৰি আছে যে।
অ ময়ো সেইটো কাৰণে ওলাই আহিছোঁ অলপ।
খবৰ খাতি কেনেকুৱা? অ অ। কি খবৰ খাতি কোৱা?
খবৰ খাতি ভালেই বাৰু অ। তোমাৰ ভাল নহয়?
মোৰো ভালেই ভালেই।
অ অ।
তাকে বোলোঁ বহুত দিন হ'ল বোলোঁ তোমালৈ ফোন চোন কৰা নাই আজি বোলোঁ বিশেষ এটা বিষয়ৰ ওপৰত কথা পাতোঁ বুলি তাকে ফোন কৰিলোঁ মানে।
অ অ ভালে কৰিলা বাৰু অ তাকে। কি বিষয়ৰ ওপৰত পাতিম বুলি ভাবিলা বা
এইটো মানে এনে ধৰণৰ বাছি লৈছো মই কি এতিয়া যেনিবা ধৰি লোৱা মোক বা তোমাক যদি এদিনৰ কাৰণে যদি প্ৰধানমন্ত্ৰী যদি বনাই দিয়া যায় তুমি দেশখনৰ বাবে তুমি কি কৰিবা তুমি কি মানে মানে পদক্ষেপ হাতত ল'বা সেই বিষয়ৰ ওপৰত মানে কথা পাতোঁ বুলি ভাবিছোঁ কেনে হ'ব বাৰু বিষয়টো?
অ', অ' আচলতে এইটো এটা মানে কল্পনা এতিয়া আ, ভালেই হ'ব বাৰু।
হয় হয়, তাকে মানে এতিয়া বাৰু ময়ে আৰম্ভ কৰিছোঁ। হেৰি, মানে মই যদি এজন যদি প্ৰধানমন্ত্ৰী যদি হওঁ মানে তোমাৰ
হয়।
ধৰি লোৱা প্ৰধানমন্ত্ৰী যদি হলোঁ, মই কি মানে সলনি কৰিম? দেশখনত দেই। তুমি একদম প্ৰথম কথাটো হ'ল আমাৰ জীৱনত মানে অত্যন্ত প্ৰয়োজনীয় হ'ল শিক্ষা, আমি সেই শিক ক্ষা ব্যৱস্থাটোৰ ওপৰত আমি বেছিকৈ মানে গুৰুত্ব দিব লাগিব দেই।
হয় হয়।
কাৰণ তুমি এতিয়া চাবলৈ যো গলে আজিকালিৰ দিনত নিবনুৱা সমস্যাটো বহুত বৃদ্ধি হৈ গৈছে হয় নে নহয় বাৰু?
হয় হয়।
সেই নিবনুৱা মানে সকলক আমি যেনেকে মানে, কিবা এটা কৰি হ'লেও তেওঁলোকক আমি কিবা এটা মানে শিক্ষাৰ দিশতে হওক অ' বা বেলেগ কিবা দিশতে হওক তেওঁলোকক মানে আমি সংস্থাপন দিবলৈ আমি চেষ্টা কৰিব লাগিব বুজিছা? উম। তাৰপিছত আকৌ এতিয়া দুই নম্বৰতে হ'ল আমাৰ যি এতিয়া, এটা কথা তুমি চাবাচোন গাঁৱসমূহত এতিয়াও মানে কিছুমান ৰাচ টা তোমাৰ হোৱা নাই কিন্তু দেই ভালদৰে, মানে সেই সেই ৰাস্তা পথসমূহো মানে অলপ ভালদৰে আমি আ, ভাল কৰিম বুলি হাত মানে এটা পদক্ষেপ হাতত ল'ব লাগিব।
হয় হয় অ'।
উম, তাৰপিছত এটা বিশেষ কথা হ'ল কি আমি এটা বিশেষ এখন আইন বনাব লাগিব কি গম পাইছানে?
হয় হয় কোৱাছোন।
কালিৰ দিনত যে এই যি নাৰী যে সুৰক্ষা মানে নাইকিয়া নিচিনা যে হৈ যায় গৈছে যে সেই তাৰ ওপৰত এখন বিশেষকৈ মানে কঠোৰ মানে আইন আমি হা তত ল'ব লাগিব কাৰণ আজিকালি তুমি এইটো দেখিবলৈ পাইছা আজিকালি, নাৰীটো মানে তোমাৰ কি হয় তোমাৰ সুৰক্ষা মানে নাথাকেই হয় নহয় বাৰু? অ' অকলে ৰাতি তি ওলাই যাবলৈ ভয় কৰা হৈছে, মানে দেশত মানে তোমাৰ সেইবোৰ মানে বহুত খিনি মানে দুখ মানে কু কৰ্ম চলি আছে আজিকালি। সেই তেওঁলোকে, অ' সেইবোৰ কৰা মানুহক আমি মানে একদম পূৰা কঠোৰ মানে শাস্তি প্ৰদান কৰিব লাগিব হয় নহয়? সেই তেনেধৰণৰ আমি কিছুমান নিয়ম উলিয়াব লাগিব, তাৰপিছত হ'ল তোমাৰ আ পানীৰ ক্ষেত্ৰত, তোমাৰ এতিয়া পানী যে আজিকালি পানী যে কিমান প্ৰদূষণ হৈছে হয় নহয় বাৰু?
হয় হয়।
সেই পানী প্ৰদূৰ্ষণ মানে কৰিব নালাগিব। আমি মানে একদম পুৰা কিছুমান হাতত লব লাগিব যে আ, তোমাৰ যি জা বৰ জোথৰ হওক, সেই তেনেধৰণে পলিথিন, প্লাষ্টিক সেইবোৰ একদম পুৰা বেন কৰি দিব লাগিব। মানে তাৰ পলিথিনৰ উ, পলিথিনৰ মানে পলিথিন বেন কৰি আমি কাগজো তাত ব্যৱহাৰ কৰিব পাৰোঁ। হয় নে নহয় বাৰু?
হয় অ' হয়।
এতিয়া তুমি, ধৰি লোৱা, পলিথিনটোত তুমি এতিয়া, দোকান এখনত গ'লা। তুমি এ, চাউল-দালি পলিথিনত ল'লা। কিন্তু, আমি তাৰ বিপৰীতে কি কৰিম! আমি কাগজৰ বনাই দিম, সেইবিলাক। হয় নহয়? অ'! সেই তেনে তেনেকুৱা ধৰণৰ, আমি কিছুমান কাম হাতত ল'ব পাৰোঁ। তোমাৰ বিশেষকৈ, এতিয়া শিক্ষাৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ! আজিকালি, এইটো মানে তোমাৰ অ'! এই, যিসমূহ মানে, তোমাৰ বেচৰকাৰী মানে, আঁ শিক্ষানুষ্ঠান আছে। সেইসমূহত আজিকালি তোমাৰ ছাত্ৰ-ছাত্ৰী অধিক হৈছে। আৰু তোমাৰ সেই সময়ত, আজিকালি বেছিকৈ ভালদৰে মানে, পঢ়োৱাই বুলি মানুহে কয়! কিন্তু, অ'! কি আমি কি কৰিম? আমি, চৰকাৰী স্কুলত মানে, চৰকাৰী যি শিক্ষানুষ্ঠান থাকিব। সেইসমূহত মানে, একদম পূৰা ভালদৰে আমি, শিক্ষা দিবলৈ মানে, ব্যৱস্থা কৰিম।
হয়, অ'!
বিনামলীয়াই আমি কিতাপ দিম। তাৰ পিছত, খোৱা-বোৱাটো দিয়েই। আজিকালিও সেইবোৰ দিয়েই। কিন্তু, আমি তেতিয়া আৰু ভালদৰে আমি দিবলৈ চেষ্টা কৰিম। বুজিছা? সেইবোৰে আৰু! কৰিম বুলি মানে, তেতিয়া পদক্ষেপ ল'ম। আচলতে, এটা কথা আকৌ! এতিয়া, তুমি যেনেদৰে প্ৰথমতে ক'লা, এইটো এটা কাল্পনিক বিষয় মানে। ঠিক সেইদৰে মানে, আমি কিছুমান কল্পনাও কৰিব লাগিব। কাৰণ, তোমাৰ মানে, সেইবোৰৰ পৰা মানে, আমাৰ কিছুমান লাভ হ'ব পাৰেতো।
হয়, হয়, অ'!
তাকে, এতিয়া তুমি, য তোমাক যদি, প্ৰধানমন্ত্ৰী যদি বনাই দিয়া যায়, তুমি কি, কেনেকুৱা ধৰণৰ সাল-সলনি কৰিবা, এই দেশখনৰ কাৰণে, তুমি কোৱাচোন বাৰু অলপ?
অ'! সেইখিনি, তুমি যোন খিনি ক কথা ক'লা, সেই সেই খিনি আচলতে, বহুত গুৰুত্বপূৰ্ণ কথা কৈছা! আচলতে, এনেকুৱা ধৰণৰ মানে, সলনি কৰিব লাগে, আচলতে চৰকাৰে। এতিয়া, তুমি যেতিয়া মোক সুধিলা! মানে, যদি মোক এ, এমাহৰ কাৰণে, যদি এ, মানে প্ৰধানমন্ত্ৰী বনোৱা হয়, তেতিয়া মই কি কৰিম! আচলতে, এইটো আচল, যদি মানে, কোৱা হয় যে, তোমাৰ, এক মাহতে মানে, তোমাৰ দেশখন মানে, সলনি কৰাটো ইমান সম্ভৱ নহয়, আচলতে!
নহয়- নহয়, অ'!
অ'! কিন্তু, অ'! কিন্তু যদি, সঠিক দিশত মানে, আৰম্ভ কৰা হয় বা ভাল! সিদ্ধান্তটো মানে, কল্পনা লোৱা হয়! কিন্তু, সেই এদিন নহয়, এদিন হ'বগৈ নিশ্চয়!
উম, হয়, হয়, অ'!
পৰিৱৰ্তনৰ আঁ পৰিৱৰ্তনৰ কথা ক'বলৈ যাওঁ, তুমি যে, শিক্ষাৰ কথা ক'লাই! আচলতে, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আমি প্ৰথমতে, এ, যি শিক্ষা ব্যৱস্থা আছে। সেই, শিক্ষা ব্যৱস্থাটো উন্নত ওপৰত গুৰুত্ব দিব লাগে। এতিয়া, কি আজি ভাৰতবৰ্ষত এটা সমস্যা আছে যে! মানুহৰ মানে, আঁ কেৱল পাঠ্যপুথিৰ কিতাপৰ ওপৰতে, আৱদ্ধ হৈ থাকিব লাগে। এনেকুৱা এটা মানে, সমস্যা! আমাৰ ভাৰত আচলতে, সেই ব্যৱস্থা ওপৰত অ মানে আমি এটা ভাল পদক্ষেপ লব লাগে। এতিয়া মই যদি তোমাৰ একমাহ কাৰণে প্ৰধানমন্ত্ৰী হওঁ তেতিয়া মই এই তে এ এই আমাৰ যে শিক্ষা ব্যৱস্থাটো কেৱল মানে কিতাপতে মানে অ আৱদ্ধ হৈ নাথাকে, তেওঁলোকৰ যি-
হয় হয়।
বা ডিজিটেল এডুকেশ্যন, তেনেকুৱা সেই ক্ষেত্ৰৰ ক্ষেত্ৰ- বোৰত মানে অধিক গুৰুত্ব দিম। আৰু দ্বিতীয়তে- ক'বলৈ যাও তোমাৰ আ আজিকালি যি নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যাটো তুমি জানাই।
সেই সমূহ মানে আহ কৰিবৰ কাৰণে এ যিমান পাৰো মোৰ চেষ্টা কৰিম। যিমান তুমি পাৰো ধৰা- ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা হওক আৰু তেওঁলোকৰ- গোতেই যুৱ সমাজক হওক। তেওঁলোকক মানে আহ মানে কিবা এটা নহয় কিবা এটা কৰি তেওঁলোকৰ এটা সংস্থাপন দিব পৰা- কৈ মানে চেষ্টা হাতত ল'ম।
হয় হয়।
আৰু যদি আহ তুমি কলাই আহ যি অ মহিলা আৰু শিশুৰ সুৰক্ষাৰ কথা। আহ কথা আত তাৰ লগে লগে আমি ত শিশুৰ সুৰক্ষা সেই তাৰ ওপৰতো গুৰুত্ব দিব লাগে আচলতে।
হয় হয়।
তুমি সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিলা। শিশুৰ- শিশু আৰু মহিলাৰ যি সুৰক্ষাৰ বাবে আচলতে- এ এটা কঠোৰ ভাৱে আইন আমি মানে হাতত লব লাগে। আৰু যি আমাৰ স্বাস্থ্য ব্যৱস্থা আছে, সেই স্বাস্থ্য ব্যৱস্থাটোৰ ওপৰতো কিন্তু আমি চকু দিব লাগে।
দিব লাগে হয় হয় অ।
কি আহ এ আমাৰ ভাৰতবৰ্ষতে এনেকুৱা কিছুমান গাঁও বা চহৰ আছে। ত এতিয়া মানে হস্পিতেল বা এ মানে তেনেকুৱা কোনো ব্যৱস্থা নাই তেওঁলোকে আহ তেওঁলোকে কি কৰিব লাগে কাৰোবাৰ যদি বেমাৰ হয় তেওঁলোকে এ বহুত আঁতৰলে গৈ গৈ এ মানে মেডিকেললৈ দেখুৱাবগে লাগে। আচলতে সেই তেনেকুৱা সমস্যাবোৰ সমাধানৰ- চকু দিম বুলিলে এতিয়া তেনে কিছুমান ঠাইত যদি আমি এখন ভাল হস্পিতেল- যদি আমি নিৰ্মাণ হেৰি নিৰ্মাণ কৰাৰ ফলত তোমাৰ, সেই গাঁওখনৰো সুবিধা হব আৰু যি সেই নিবনুৱা সমস্যা আছে, সেই নিবনুৱা সমস্যাৰ অলপ- মানে হ্ৰাস হ'ব।
অ অ হয় হ
অ সেই ক্ষেত্ৰতো মানে অলপ চ চকু দিব পাৰি। আহ আৰু তোমাৰ যি বৰ্তমান এ মানে কি বুলি কয়? এই মানে যি তাপমাত্ৰা যি বাঢ়িছে, গৰম বাঢ়িছে
হয় অ
সেইবোৰৰ ওপৰতো মানে আমি অলপ চকু দিব লাগে। এনেকে যদি এনেকে যদি মানে গৰমটো যদি বাঢ়ি বাঢ়ি গৈ থাকে, কিন্তু এসময়ত পৃথিৱীখন নিশ্চয় মানে ধ্বংসৰ দিশত মানে গতি কৰিব।
হয় হয়।
এতিয়া সেই পৰিৱেশৰ যদি সুৰক্ষাৰ কথা কবলৈ যাওঁ তোমাৰ আমি আজিকালি কিছুমান মানুহে প্ৰায় গছ -গছনি কাটি নাইকিয়াই কৰিছে।
সেই সেইবোৰ মানে সেইবোৰৰ ওপৰত যদি আমি কিছুমান আইন প্ৰস্তুত কৰো যে এ যধে মধে গছ গছ-গছনি কাটিব নালাগে বা যদি মানে বাধ্যত পৰিহে তেওঁলোকৰ যদি কাটিবলগীয়া হয় তেওঁলোকে আহ আইনৰ সহায় লৈ মেলি সেই ভালদৰে ভাবি চিন্তিহে মানে গছ-গছনি যাতে কাটিব সেই তাৰ ওপৰত মানে তেনেকুৱা কিছুমান আইন আমি হাতত ল'ব লাগে। যাতে সক আহ যাতে সকলোৱে মানে যধে মধে গছ -গছনি নাকাটি এ মানে সেই প্ৰকৃতিটো বিনষ্ট নকৰে তেনেধৰণৰ কিছু কাম কৰিব পাৰি আৰু তুমি যি প্লাষ্টিকৰ কথা কৈছিলা সেইটো এটা ভাল বিষয়, মানে প্লাষ্টিকৰ পৰিৱৰ্তে নো কি কি মানে বস্তু খিনি আহ মানে ব্যৱহাৰ কৰিব পাৰো সেই খিনিতো আমি কৰিব পাৰোঁ আৰু মোৰ এটা ভাল দিশ আছে মই মানে ভাল দিশ বুলি ভাবো, আমাৰ যি মানে তেওঁলোক সকলৰ কিছুমান আঁচনি এনেকুৱা আমি এনেকে ল'ব লাগে। মানে আজিকালি লৈছেকে মানে আজিকালি মানে কোৱা হয় যে এ খ মানে খাদ্যটোয়েইটো আচলতে সেইটোৱে মেইন ন আমি যদি ভালদৰে এ ভাল যদি খোৱা বস্তু বা ন তেনেকুৱা নাপাওঁ আমাৰতো স্বাস্থ্যটো ভাল হৈ নাথাকে। আৰু সেই সেই ভাল মানে খাদ্যসমূহ প্ৰস্তুত কৰিবলে আমাৰ যে কৃষকসকল আছে তেওঁলোকে কিমান কষ্ট কৰে। সেই কষ্টৰ যাতে আমি ভাল এটা মূল্য দিব পাৰো তাৰ বাবে আমি কৃষকসকলক এ মানে এটা ভাল অনুদান বা তেনেকুৱা আহ মাহিলীয়ে হওক বা বছৰে হওক ভাল কিছুমান অনুদান দি আহ আৰু তেওঁলোকৰ কৃষিকাৰ্য হ সেই কৃষিকাৰ্য সমূহ ভালদৰে কৰি যাবৰ বাবে কিছুমান আমি সা-সজুলি তেওঁলোকক আমি প্ৰদান কৰিব পাৰো সেই ক্ষেত্ৰত আমি চকৰি পো
একদম ভাল কথা কৈছা অৱ।
আহ তেনেদৰে ভাল পৰিকল্পনাৰ হাতত লৈ যদি আমি আগবাঢ়ি যাওঁ। মই ভাবো যে এদিন নহয় এদিন আমাৰ এ মানে এ দেশখন আচলতে ভাল হৈ উঠিব।
হয় হয় একদম তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত মোৰ কথা ক'লা আৰু তুমি যিখিনি মানে পদক্ষেপ হাতত লম বুলি মানে ভাবিছা। সেইখিনি একদম বহুত গুৰুত্বপূৰ্ণ আৰু মানে সেইখিনি আমাৰ জীৱনত মানে কৰিব মানে আমাৰ দেশত হওঁক। অ মানে কৰিব লাগেই মানে প্ৰধানমন্ত্ৰীজনে বুজিছা নাই। মানে অৱ এতিয়া তুমি যেনেদৰে ক'লা আৰু আজিকালি এটা কথা চাবাচোন আজিকালি বস্তু বস্তুবোৰৰ দাম বহুত বেছি বাঢ়ি গ'ল হয় নে নহয়? সেয়েহে বস্তু বস্তুবোৰৰ মানে তুমি আজিকালি এতিয়া চাবলৈ গ'লে পাঁচলি দামেই হওক পাঁচলিটো পাচলি তোমাৰ এতিয়া যি মানে দালি হওক তোমাৰ তেল হওক সেইবিলাকৰ দাম কিমান বাঢ়ি গৈছে সেইবোৰৰ দাম এটা লিমিটলৈ আনিব মানে সেইটো লিমিট মানে যে মধ্যবিত্ত মানুহজনক কিনিব পৰাকে আমি মানে মানে দাম বোৰ কৰিব লাগে আচলতে।
হয় হয় অ
সেইবোৰ কথাত আমি বহুখিনি মানে মন দিব লাগে আৰু তুমি যিখিনি কথা কলা একদম বহুত ভাল কথা কৈছা। আৰু যি আইনখিনি তুমি মানে এতিয়া গছ গছনি কটা ওপৰত যি আইন লম বুলি কৈছা সেইটো একদম বহুত গুৰুত্বপূৰ্ণ কথা কৈছা আৰু সেইবোৰ কৰিবই লাগে আচ আচলতে বুজি পাইছা
হয় অ
তাকে আজিকালি আজি যিটো বিষয়ত আমি কথা পাতিলো পাতি ভালে লাগিল বাৰু তোমাৰ লগত। তোমাৰো মানে যি মানে মতামত সেইখিনি জানি